অ
কি কৰি আছে?
মই এইয়া বাৰী অলপ চাফা কৰিলো, বাৰী ভেন্দি অলপমান ছিঙিলোঁ।
অঁ।
পিছত অলপমান মাকৈ হৈছিলে সেয়া ছিঙিলো। চেগি পেলাই বোলে গা টো ধুও বুলি ওলাই ছোৱা
মাকৈ ঘৰতে কৰিছে আৰু।
অ অ এই খাব কাৰণে কেইজোপা মান, তাকে ভাত টৌয়ে খাইছে। আমাৰ ইয়াত একে তিয়া এসোপামান আছে। যে
অঁ।
সেই সোপাই খাই আছোঁ। এটাই খা চিগি আনিল নাই। ইমান ভালকে পকা নাই।
অ তিয়া আমি দেখিবলৈ নোপাওঁ।
আহ।
বুইছে।
উম আমাৰ আকে ধেই, আমাৰ না ৰিকল গছ এজোপা আছে। তাতে এসোপা মান তাত বাঁহ লৈ আছে।
অ ভাল তেনেহলে আহ।
তাৰ পিছত এ মা যোৱা বছৰ আকৌ যোৱা বছৰ নহ আগ বছৰটোত দুটা পোৱালি পৰিলেহি ওপৰৰ পৰা আহি, হে পুহিছ আছিলো ৰ এটা উৰি গ'ল এটা আছে এই মাত দিব নোৱাৰে আৰু
অ' মাত নিদিয়ে?
উম দিয়া তে মাত নিদিয়ে বোলে এনেই তে তে কৰি থাকে
অ' যিয়ে নহওক তো তাক কিবা এটা ভাল লাগে ন?
আহ আহ।
উম
তাকে কি কৰি আছা?
এয়া কি বুলি কয় ভাত বনাই আছো।
উম।
ৰাতিপুৱা ভাত বনোৱা নহ'ল। নহয়ফেলা হেই কৰিলো, কি বুলি কয় ৰুটি বনালো। তাৰছতে কণী আমলেট বনাই দিলোঁ। বনাছ চাহ বনালো বনাই খালো খাই কৰি তেনেকেই ছোৱালীক থলোঁগৈ।
অহ।
ছোৱালীক থৈ আহে স্কুলৰ পৰা আহিতে দুপৰীয়া কাৰণে মানে ভাতকেইটা বনাবলৈ লৈছো। বনাই এতিয়া মানে মই যে হয় এয়া মচিম ত তাতে এতিয়া ফোন কৰিছে আলহী এজনী আহিব। এতিয়া ভাবিছো মচিবলৈ নাপপামেই নেকি ঘৰ কেইতিয়া মানে আমাৰ কেঁচা ঘৰ যে।
আহ অ'।
থ হ'লে আপোনাৰ মুচ লোৱা আৰু ফেনখন লগাই দিলোৱা কথা
অ' শুকাা যাব ন উম কেঁচা ঘৰ আকৌ মাটি চাটিও দি ৰুব ৰুমবোৰ মুচিব লাগিব ন?
অ' মুচিব আকৌ আলহীজনী আহিব বেয়াও লাগিব।
উম পেল পেলিয়া হৈ থাকিব যাম এনে মাটি ঘৰ অলপমান বগা মাটি আৰু গোবৰ সৰহকেদি একে ধুনীয়াকে মুচিলে
অ' ধুনীয়া হৈ থাকে। উম, আমাৰ নাথাকে আমাৰ জেকা যে মাটি শুকান জেগা হ'ব লাগে।
অ'
মানে যিবিলাক ভেঁটিটো শুকান।
উম উম।
ধুনীয়া হৈ থাকে হয়।
আহ।
টো জেকা যে এই আমাৰ আপোনাৰ একেবাৰে ৰঙা মাটিয়ে মুচিলোঁ একেটাই। ভাল মাটিয়ে মুচিলেও একেটাই আমাহ।
অ আমাৰ আগতে হে তি ঘৰ আছিল নহয়, মই বগা মাটি গোবৰ দি পেলাই এতিয়া সৰহকে দি আঙুলি এনেকে বহি যোৱা নিচিনাকে মুুচি থও যে বৰ ধুনীয়া লাগে। তাকে খটখটীয়া হৈ থাকে
উম আমি আগতে মাহঁতৰ ঘৰত দিগদাৰ হয় বাৰিষা অকণমান সোনকালে মানে নুশুকাই ন। কে সোনকালে নুশুকাই য
নুশুকাই অ', মই, মই আকৌ ইহঁতে স্কুল যোৱাৰ পিছত মুচি থওঁ। প যোয় আগতে এতিয়া পকা হ'ল আৰু এতিয়া পকা ইমান কথা নাই আ
কথা নাই আৰু, অ, এতিয়া আপুনি যেতিয়াই পাৰে তেত যে মুছিব পায় হয়, ইমান হেৰি নাই দিগ দে নাই আৰু
উম।
তাৰছতে মই হেৰি কৰিলো, কি বুলি কয় এয়া, এইয়া তাকে আগতে যে শুকাই থাকে। ধুনীয়াকৈ খটখটীয়াকৈ শুকাই যায় আপোনাৰ ভালো লাগে এতিয়া ভাল লাগে শুকাই গ'লে আমি আকৌ আগতে ক চেন্দুল যে হাৱাই চেন্দুলৰ এই এনেকৈ কাটি কাটি হেৰিকে লৈ লওঁ।
আহ
এনেকে ওপৰে ওপৰে মুচ, ডাঠকে মাতি দি মুচি এনেকে আৰকে টানি জানি আনো
অ তেতিয়া ভাল হৈ থাকে ন ধুনীয়া হৈ থাকে। উম, এ সৰু ল'ৰা-ছোৱালী থাকিলে অলপমান দিগদাও হয় দিগদাৰ অহঁ এই সিহঁতৰ পতককে সোমাই যায় যে নহঁ নোহোমামি বুলি কলেও পতককে সোমাই যায় উম।
সেইয়া
চাহ তাহ খালা অ হা
স্কুলত পঠিয়াই কৰি লৈ তাৰপিছতহে মোচোঁ মই সেইকাৰণে
অহঁ অহঁ তাৰ পিছত মুচিব লাগে অহ আকৌ ত
কেইজন কৰিছে।
মই কৰিছিলো অলপমান।
খাই আছে আৰু
অ এ এটা দুটা ছিগি পেলাই খাই আছোঁ। আজি গোটেই কেইটা ছিগি আনিলো, চৰাইয়ে খাই আছে, অ', তাকে বোলো। গুচাই পেলাই থৈ দিওঁ। এ পুৰি পুৰি গ ভাটিবেলা সময়ত যে দিনতো ওলাই আমাৰ তাত টিভিও চাই থাকো সেয়াঁও খায় থাক।
অহ।
তেনেকে ভাল লাগে খাই ন
ভাল লাগে, ভাল লাগে, আমি অকন কেতিয়াবা কুকাৰত দি পেলাই আপুনি নিমখ দি বইল কৰি ল'বচোন।
অহ তাৰপিছতে এই আহ খাওঁ কলা নিমখটো অলপমান দি অকণমান নেমু টেঙা দি দিওঁ খাবলৈ ভাল লাগে। উম বানদা পাৰ কমি শুনিছ নে নাই।
অত্যন্ত বান্দৰ কালিতো মোৰ দালি টেমা লৈ গ'ল।
অহঁ।
এক কেজি দালি আনি ভৰাইছে হেল্ল' দালি টেমাটো লয় গুচি গ'ল।
অহঁ তেমা খাটি লৈ
ইয়া টেমা সইতে নিয়ে আপোনাৰ, মোৰ অনিষ্ট বহুত কৰিছে বান্দৰে, অ', টেমাটো খুলিব ই আও টেমা বিচাৰি নাযাওঁ আৰু ক'ত টেমা বিচাৰি যাব লৈ গ'ল। ব'লা
অ', কবা পোৱাই জন চাগে নহঁ।
উ নিশ্চয় ত মানে বহুত কৰিছে বান্দৰে
তোমালোকৰ হেৰি এে ভালকে চাগে হেৰি কৰি থবা লাগে মিচ কেবত সময় কমাই থবা লাগে ন
অ, সেইটো হয়, মানে কি আমাৰ ঘৰত বান্দৰ নোসোমাই, আমি দৰজা যদি কেনেকে খুলি থওঁ
আহ
ফুলি থ'লে মানে সিহঁতে সুবিধা পায়েই যায় আৰু
অ এনে হেৰি দি নোসোমাই ওপৰেদি নোসোমাই অ নো নোৱাকে হেৰি।
উম হম সেৱা দি দিছেগে বন্ধ আমাৰ মানে ইয়াত মানে প্ৰায় মানুহে মানে বান্দৰৰ কাৰণে। তেনেকে ৰাখি। ৰাখিছে ধুনীয়াকে এই ঘৰ বনালে প্ৰথম বান্দৰ চিন্তাহে কৰে
অ
বিছে তাৰ পিছতহে মানুহ থকা সুৰক্ষাৰ কথা চিন্তা কৰে
উম। পাতটো বেছি যে ন ধেৰ উম পোৱালীয়ে জীয়ালীয়ে একে এবাৰ এই বিয়া এখনত যাওঁতে দেখিছো ছিলো মানুহে ঘৰ তাত মানে বান্দৰ তাৰপিছত এইয়া মানুহে ভাত খোৱা পাত প্ৰ বিলাক যে পেলাই দিছে বান্দৰ সোপা একে পোৱালি ছোৱালী চব লৈ আহিছে নহয়।
আহঁ
অনব পোৱালীিকেইটা ওচৰত থৈ আৰু থৈবিলাক সিহঁতে খাই থাকে তাৰপিছত মানুহ যাক গম পালে। অ পোৱালী কেইটা একে বুক পুচাৰ ল ধুম ধাম গছত উঠাই গছ। চাই ইমান ভাল লাগিছে পছে নহয় আমি চাই তাকে চাই আছো বহুত সময়। উ আমি নেদেখা মানুহ ন
হম মোৰ আকৌ এবাৰ ভাল মোৰ আকৌ এবাৰ ঘটনা এটা হৈছে বান্দৰ ত লগত যেতিয়া আমি ইয়াত প্ৰথম আ হম আহিলে মানে আহি যাও সাত মানে আঠ চনত ন চনমান হৈছে তেতিয়া আপোনাৰ পোৱালী বান্দত আহিছিলে বান্দটো মৰমত তাতে ধৰিবলৈ গৈছিলো মই
উম
কি জানো এতিয়া নাজানো নহয় সেই বিষয়ে একো বান্দৰ পোৱালিটো ধৰিব লৈ যোৱাৰ লগে লগে মাকে আহি একে ভৰিতে আছোৰিলে হী মোক
অ
তাৰপাছতকে লগ লগে লগে ইয়াৰ কথা বেজি ল'ব লগা হৈছে
উম দানে আছিলে বেজি লবা লাগে ন
বান্দৰ কুকুৰ মেকুৰী
অঁ উম হয় দিয়া দিগদাৰ আছে ন উ আমাৰ ফালে বাৰ নাই এ আহে কেতিয়াবা এটা দুটা আহে আহিলেও আহে মই যায়গৈ আমাক ভয়ে কৰে সিহঁতে
অ অ আহ এটা দুতা ভয় কয় আমাৰ ভয় নকয়
অ আমি আকৌ একে ধেৰ গোট খাই পেলাই চাবহে যাওঁ বান্দৰ আহিলে
মতা মানুহে হেৰি কৰে মতা মানুহ লগ অকণ ভয় কৰে
অঁ
কি মানুহলে ভয় নকৰে
হয় নকয়ে ন
উহু
অ হয় তেনেকুৱা হলে দিগদাৰ হয় আৰু অ অকলেচোন মাইক কিমানোহ বাহিৰলে
নোৱাৰে সৰু ল'ৰা ছোৱালীটো আৰু এৰিব নোৱাৰো সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু দিগদাৰ
সৰ ললা চালে কিবা আহে
ই সৰু ছোৱালী আপোনাৰ আচুৰি পুচুৰি হেৰি কৰি থৈ যাব কিবা যদি খোৱা বস্তু বাান ল' ছোৱালীহঁতৰ লগত থাকিলে কাঁহীৰেও গুচি যায়।
উম অ থাপ মাৰি পেলাই লৈ যা নহয় উম মই স এবাৰ সূৰ্য মন্দিৰত গৈছিলো সূৰ্য মন্দিৰত গৈ পেলাই তত ত পিছত খোৱাই চাই দিলো দিয়াৰ পিছত এ মানুহ দিলে আৰু প্ৰসাদ, দিলে লৈ আহিলো মোক কল, এটা গুচাই পেলাই বোলে খাওঁ। আৰু কলটো গুচাই পেলাই হাতত লৈছিলে মই হাতৰ পৰাাই থাপ মাৰি লৈ গ'ল একে তো লাগিবই নোৱাৰিলো মই বোলো অ কি হ'লে
আপুনি এতিয়া সেইটো কৰ কাৰণে অকণ ফুৰৰ্ত পাইছে হয় আমাৰ ইয়াত নহ'ব আমি দেলি সেইকাৰণে মানে আমি হেৰি কৰো, খং উঠ
অ এবয়া উম উপায় নাই তেনেকুৱা হলে খং উঠে ন আৰু এজনী মানুহে সেইয়া খৰা এখন ধুনীয়াকে নাজানে চাগৰ মানুহ যেনে শৰাই খন হাতত এটা লৈ গৈছিলে, ধুনুক দিবলৈ। একবাৰ হেৰি চেৰি আছে। সৰাহিয়ে-চৰাহিয়ে দাঙিলৈ গ'লগৈ। তাৰপা ভগৱানক ইয়াত দিব ন পালে অ আকৌ মানুহজনে কিনি আনিছে আহ
খঙো উঠে হয়নে নহয় বাৰু
অ। খঙো উঠে, উম। আকৌ বেয়াও লাগে, কিছুমান ভালো লাগে। কিজনী অ, তেনেকে খাম খাবলৈ দিলে ভালে লাগে ন।
উম উম।
আহিলে আহ আহ কল খহি আহ বুলি মা টো নহয়, এই আটহি যায়
উম-উম। বাৰু ঠিকে আছে, আপুনি চাগে এতিয়া, গা পা ধুই একো খাবই পোৱা নাই চাগে
উম। গা ধুব ওলাইছ ধৱাই নাই ধুম বাৰু দিয়া, হ'ল দিয়া ন? ৰাখো দিয়া মই, অ-অ, হ'ব দিয়া, উম। উম।